হেল্ল'
হেল্ল'
অ শুনিছেনে? অ মই পথাৰ ফালে আহিছো এপাক। পথাৰলে আহিছো।
অ।
দলনি কিনো কৰিছে এ না দলনি এ হেৰি হুপা মানুহ হুপা কিনো কাম কৰিছে প্ৰজেক্ট কিবা বনাব বোলে।
অ অ।
অ এই মাটিখিনি যে বেচিছিলে যে
উ।
সেয়া তাকে অ কৰিম বুলি কৈছিলে অ তাকে বোলো চাই যাও কি কৰিছে একো মই ধৰিব পৰা নাই এতিয়া।
নহয় এতিয়া সেই মানিখিনি কিবা মানে ৱাল চোৱাল মাৰিছে নে কি কৰিছে।
তাকেইেতো চাব আহিছো একোৱেচোন ধৰিব পৰা নাই। এইটো ছাগলীটো চাম আমি উম। ছাগলী ছাগলী চাম আহা তাকে একো মই তাকে চাব আহিছো। একোৱা হেৰি নাই কিন্তু কাম কৰি থাকে সিহঁতে মানুহ হুপাই কি কাম কৰিছে তাকে তাকে চাবলৈ আহিছো একো ধৰিবই পৰা নাই।
অ মানে এইবিলাক কিবা কিবি মানে জোখ জোখ পা মাতে জোখটোখ লৈ লৈয়েহে গোটেইবিলাক কাম কৰিব জোখ বিলাক লৈ। গোটেই জোখ জোখমাখ বিলাক লৈ ল'ব ন চবফালে লৈ।
উ।
অ অকলে গৈছ ইয়াকো লৈ গৈছ?
হা।
ভাত পানী মানে অ ভাত ভাত পানী মানে দুপৰীয়া চাহ তাহে এনেকে খাওঁ যে।
অহ
ৰাতি এঘাৰটা মানতে খাওঁ আৰু ওলাই আহো এতিয়া কি বনালি আজি।
মই আজি হেৰি এ দালি বনালো তাৰপিছতে এয়া তিতা কেৰেলা ঘৰত কেইটামান লাগিছিলে মানে। সেইকেইটাকে ছিগি আনি ধুমা ধুম সেয়া ভাজিছো তাৰ পিছত কোম- মোৱাই আলুৱে তেনেকে অকনমান ৰসে ৰাসে ভাজিলো নে খাই কোনো এডাল পেলাইহে দিব লাগিব এতিয়া এনে ভাজিলো তাৰ পিছত
মই সেই মাছ ফ্ৰাই কৰি দিলো অ ফ্ৰাই কৰি পেলাই পিটিকি দিলো। ফ্ৰাই কৰিবলৈ পিটিকি খাই ভাল লাগ ন ফিচ অ হ অ'! ত' মাছ হেৰি কৰিবিচোন। মানে, হেৰি ফ্ৰাই কৰিবি নহয় অলপ টাইটকে, তাৰ পিছত, পিটিকি খাবি ভাল লাগে।
অ'! আমাৰ ই আকৌ, খুন্দনাত খুন্দি দিয়ে।
এই খুন্দনাত নুখুন্দিলেও হ'ব। হাতে এনেকে হেৰি কৰিলে হ'ব, পিটিকি দিলে হ'ব, খাই ভাল লাগে। তাৰপিছত, আকৌ হেৰি এতিয়া চাহ চাহ খালোঁ আৰু কিবা। মই কালি লাাৰু কেইটামান বনাইছিলোঁ, হেৰি লাৰু, নাৰিকল আৰু গুুৰ দি পেলাই মিঠৈ দিয়া আৰু। মিঠৈ আৰু বেচন দি পেলাই বনাই দিছিলোঁ। এই, আমাৰ অভেনটোত কিবা কাম কৰিছেনে? হেল্ল'! হেল্ল'! আমাৰ অভেনটোত কেক চেক বনাইছে নে?
কি কৈছে বোলে! অভেনটো হা অকন সোমোৱাই থোৱা হৈ আছে। অভেনতটো যে সোমোৱাই হৈ আছে একোৱে কৰা নাই। উম, হেৰি আ আনাপা যে, এ এদিনে এবাৰে বনালোঁ। তাক কৈ আছোঁ! সেই হু! হু!
কেক ভাল হয়নে তাত?
এ, বনাবই নাজানোঁ। ব তাকে বনাব নেজানোঁ যে এতিয়া, সেইটোহে।
অ'! চাই ল'বিচোন ইউটিউবত। মই, সৰু হেৰি এটা আনিছিলোঁ নহয়।
অ'! বনাব জনা হেতেন, ভাল হ'ল হেতেন। এতিয়া আমাৰ বস্তু খিনি বনাব নাজানোঁ কাৰণে, এতিয়া সোমোৱাই থৈ দিছে, এনেই কিনিলে।
অ'! বৌহঁতে এটা আনিছে নহয়! সিহঁতৰটো ধুনীয়াকে বনাই থাকে। উম, বৌহঁতে যে বহুতৰ এইটো, এ, হেৰি এয়া, মাংস চাংস হেৰি কৰে। এ, মানে, এনেকে হেৰি দিয়ে আৰু মছলা চচলা সানি লয়, মেৰিনেট কৰি পেলাই ধুনীয়াকে তাত
অ'! আমি অ'! অ'! সেই আমাৰতোটো পাৰি। অ'! আমাৰতোটো তেনেকে পাৰি। মই যে কৈছিলোঁ, মই সেইটো তাক বেছি দিব কৈ আছোঁ এ, হেৰি বোলো বেছি দে, এনেই এনেই সুমোৱাইহে থৈছোঁ। হা!
ঘৰতে কিবা কিবি বনা, বনাই থাকিব পা
এ, নাজানোঁ যে এতিয়া। সেইবিলাক, সময়ৰ অভাৱ, সেইবিলাক কোনে কি কৰি থাকিব এতিয়া। তাৰ লগৰ এটা সেই সেইটোক ল'ব দি আচোঙ সিও নলয়। সেই
অ'! মই ইয়াৰ হেৰিত, এই সৰু এনেকে, এয়া খায় যে। তিনি হাজাৰ, চাৰি হাজাৰ যে পাই যে?
অ'!
অ'! সেনেকুৱা এটা আনি লৈছিলোঁ।
আনিলে?
অ'! আনি লৈ
আনিলে। অ'! এতিয়া কি কাম হয়।
অ'! সেইটোতো মোক, প্ৰায়খিনি বস্তু বনাই থাকোঁ। অ'! কাম দি আছে। উম! উম!
সেইটোৱে
অ'! কাম দি আছে সেইটোৰে। উম, উম, এয়া হে সেইটোত মই কেকো বনাব পাৰোঁ। তাৰপিছত, আকৌ মাছ কাঠিত দিব পাৰোঁ। মানে, শলাত দিয়া নিচিনা হয় আৰু। তাৰপিছত, আকৌ কেতিয়াবা বি বিস্কুট চিস্কুতো বনাব পাওঁ।
উম, উম, এ মাংস, চাংস এইবিলাক মাছ
অ মাংস চাংস আহ সেইবিলাকো দিব পাৰি অ পাৰি অ। কিন্তু মানে এই বিল ধেৰ উঠে লাইনৰ বিলটো।
অ বিল ধেৰ উঠে।
উঠে উঠে কাৰণে আমাৰ এতিয়া এইটো হেৰি কৰি দিলে যে প্ৰিপেড কৰি দিলে যে। সেইটো কাৰণে মানে বিলটো অ এইটো স্মাৰ্ট বজ এই স্মাৰ্ট মি
অ চবতে হ'ল আমাৰো হ'ল নহয় তেনেকুৱা।
অ সেইটো কাৰণে মানে কি বিলবোৰ অ এতিয়া ভৰাব লাগে। সেইটো কাৰণে মানে মই ইমান তেনেকে বনাই নাথাকো আৰু। আৰু সেইটো মানে মোৰ সৰুহে সেই তোৰততো নিচিনা নহয় আৰু। বৌহঁতৰো বৌতো তোৰতো নিচিনা।
আমাৰটো নিচিনা। অ আমাৰটো সেই এক কৈ আছো তই শিক চোন কেক বনোৱাটো কেনেকে বনাই বোলো।
কেকটোনো বিশেষ একো নাই নহয় টাইমতটোহে চেট কৰি দিব লাগে খালি তই মেজাৰ্মেনখিনি ভালকে বল
অ সেইটোৱে নাজানো যে সেই সেই সেনেকে নাজানো যে ব কিবা একেবাৰে নিসিজেহে টানহে হয়।
অ টান সময় বেকিং পাউডাৰ, বেকিং চৌডাৰ সেই সেই বস্তু আন্তাজাত দিব লাগিব ন।
অহ।
মোৰো দুখুন ধুনীয়াকে হয় দেখোন।
অ মই আমি বনাই নোপোৱা যে ভাল নহয় কেকটো খাবলৈ
অ মানে কি হয় তই যদি আ ময়দাটোৰ বা ব্যৱহাৰ নকৰো মই আ টাতো দিলি যদি এটা কাপে দুকাপ আৰু একাপ তেনেকে ৰিফাইন দিলি বা ঘি দিলি তাৰপিছত তাৰ আকৌ বেকিং পাইদাৰ এচামুচ যদি দীয় বেক কিং চ'দা আধা চামুচ দিবি সেনেকুৱা এটা মেজাৰমেণ্ট থাকে ন। সেইটো সেইটো হিচাপত
অ সেইটো হিচাপ অহ। ধুনীয়াকে হয় কেকটো অ উম, ই এই এই পানী অলপ মানে পাইছে যে খেদালি থাকিব লাগে পানী খিনি। নামাই দিব লাগে মই কোলাত লও বায় বায় সি তাক আকৌ নমাই দিব লাগে মানে পানী খেদিলো প্ৰথম
অ সেই অ সেইটোৱে ভাল পাইছে হেৰি ক এই ভৰিকেইটা অকমান তিয়াইদে।
দিলো অ সেই খেদেলিব লাগে ভৰিকেইটা তিয়াই দিব লাগে তাকে।
হু হু হু হু।
উৎপাত হৈছে মানে শান্তিয়ে নাথাকে, কালি কালি মই গলো গৈ তাৰপিছত দেউতা সেয়া চাইকেলতে কে অলপ। আহ পেলাই পথাৰলৈ লৈ আহোতে বাই হাগিলে।
অ ভাল পাইছে মানে অকমান, ইটো সিটো দেখে কৰে ন পথাৰ মুকলি আৰু
দেখে যে।
উম, তাৰপিছত এই হেৰি ন গলি মানে এই পাৰ্লাত গ'লি আৰু
গলো মই আকৌ এদিন তিন তাৰিখলৈকে নাযাওহে। তিন তাৰিখ তিন তাৰিখৰ পৰাহে যাম আও।
উম উম নাই তাই এতিয়া গা ভাল আৰু অলপ জ্বৰটো নাই নহয়।
অ তাৰ জ্বৰটো নাই ঔষধ খালে ভাল হয় আকৌ হয়। এতিয়া হ'বা আজি আকৌ কি হয় নোজানো এই দিব লাগে ভাল পাইছে সি।
অকনমান ঘুৰিটো মানে এনেকে তিয়াই নিচিনা কৰি মেলি পেলাই আকৌ বুদ্ধি কৰি পেলাই লৈ আহি দিয়া পানী ইমান খেদিলি থাকাটো ভাল নহয়। অহ, এতিয়া কথাটো চবতে হেৰি হৈছে ন হাল মাৰিছে। হাল মানে এইকেইদিনটো হাল নাই মানে অম্বুবাচি সেৰিযুহ থকা নাই জানো ভাল বাইছে জানো পথাৰত।
অহ, আকৌ সেই সাত অ সাত -সাত।
সাতৰ হেৰি লাগি আছে যে অহ সেটোৱে। চোৱা লাগি আছে কাৰণে তোৰ হাল নেবাই এনে। অহ - অহ - অহ কেই তাৰিখলৈকে হ'ব জানো? ছাব্বিশ তাৰিখলৈকে আছে নেকি?
কেই তাৰিখলকে?
অহ। এতিয়া এ- এওঁ আহিছেনে?
নাই তাই সুলে -তাই শুলে তাই শুব দি থাই আহিছো।
টো হয় নে নহয় চাচোন তাই সেয়া হেৰি পৰীক্ষা তাৰপিছত এ দুটা গ এনে আকৌ নপঢ়ে পৰীক্ষা বুলি কলে একেবাৰে ৰাতি নুশুৱেহে -নুশুৱে দুটা বাজি গলগৈ
পৰীক্ষা ওচৰত পঢ়িলে নহ'ব নহয় আগৰ পৰাই পৰীক্ষা
অহ, আগৰ পৰা পঢ়িব লাগিব সেইটোকে বুজালে নুবুজে এতিয়া তাই বোলে পাহ হৈ যায় বোলে পৰীক্ষা ওচৰত
অহ, সেইটো হয় কিছুমানৰ পাহৰি- পাহৰি যায় বাউ কিন্তু মানে অকমান চাই কৰি খাকিব থব লাগিব। পৰীক্ষা ওচৰতে মই চব মুখস্থ কৰি পেলাই যাম বুলি ভাবিলে নহ'ব।
উম, নেজানোৱে একেবাৰে তাৰ পিছতে নুশুৱেহে নুশু খাই ভাতো নেখাই দুটা বজাত তাৰছত সে ভাত কেইটামান খুৱাই দিছোঁ
এনে ভাল হৈছে নহ একজাম?
অহ, ভালে হৈছে কুটি গৈছে।
কেটাত গৈছে?
হেতিনিটা গইছে আওঁ এতিয়ালৈকে
উম, মই বজাৰ কেইটামান বোলো কৰি আনিবগৈ লাগিব পাচ পাচটা বাজিলেহি আমাৰ ইয়াত বজা হৈয়ে থাকে বাৰু দেৰিলৈকে তাৰ নিচিনা নহয় এহ বুধবাৰ বজাৰ
অহ
আকৌ পানীত দূবি থৈছে নে তাৰ ভৰিখন?
হা -হা কি বোলে এহ লৈ আহিলে কান্দে ইমান ভাল পাইছে মানে সি
অহ
ধৰিবও নিদিয়ে মানে সি উম আকৌ ঘৰত গৈ সে ডেটল দি ভৰি হাত ধুৱাই দিবগৈ লাগিব নহবা হেৰি যে ভয় লাগে নহয় সৰু পোৱালি।
অহ হে আৰু খজুলি -বিজুলি হ'ব দে নহ'লে মইওলাওঁ। বজাৰলৈ উম- উম হ'ব দে।